হেল্ল' হেল্ল' এনেই আছোঁ তুমি?
চলি আছোঁ আৰু, খবৰ খাতি কেনেকুৱা?
উম ভালেই, তোমাৰ?
চলি আছোঁ আৰু কেচুৰ নিচিনাকৈ।
অহ কেঁচুৰ নিচিনাকৈ।
উম কি কবা আৰু মানুহৰ জীৱন কেচুৰ নিচিনাই না। এতিয়া বাকি তোমাৰ আহ স্কুল কলেজ।
অঁ কলেজত অ বি এ ফাৰ্ষ্ট টাইম পঢ়ি আছোঁ, তুমি?
মই আছো এ এনেই তোমাৰ কাম চাম কৰি পিনে আৰু।
অঁ অঁ।
এতিয়া পঢ়া শুনা কৰি পিনে কি কৰিব কিনো চাকৰি তাকৰি পাম পঢ়া শুনা কৰি? অসমত এনেই, অসমত তোমাৰ কিমান গ্ৰেজুৱে গ্ৰেজুৱেশ্যন কৰা ল'ৰা আছে হয় ত' সিহঁ তেওঁলোকেতো তোমাৰ এতিয়া চাকৰি নাপালে। ত' মই ভাবিছো কিবা তোমাৰ নিজৰেৈ কিবা এটা কৰিম আৰু এটা কিন্তু স্কপ আছে কিন্তু আহ, তোমাৰ এই মহাভাৰতৰ সন্মুখত যে এই তোমাৰ ভিক্ষাৰীৰ মানে সংখ্যাটো কমিছে দিনক দিনে বুজিছা।
অঁ।
ভাবিছো মই তাতেই তোমাৰ এপ্লাই কৰি দিওঁ নেকি।
আহ
আহ যাবাৰ কি
কৰি দিবা।
তাত যদি এবাৰ সোমাই লব পাৰো না, লাইফ - লাইফ বনি গ'ল আৰু।
উম একেবাৰে।
এই তোমাৰ এই মুম্বাইৰ তোমাৰ এই ভিক্ষাৰী এজনৰ এটা হেৰি লৈছিল টো আহ তাত, ভিক্ষাৰীজনৰ দুটা ফ্লেট আছিলে। এন, তিনি-তিনিখন টেম্পু। আকৌ, তোমাৰ এই, চৰকাৰী ঘৰ যে, পাই যে। কি চৰকাৰী ঘৰটো ভাড়াত দিছে? কি থাকে ৰাস্তাত? মোৰ বেছি নালাগে, মোক বাচ, দেইলি খাই থাকিব পাৰিলেই হ'ল আৰু। তোমাৰ নিচিনা মানে, ভাল মানুহ! পাই গ'লে প্ৰব্লেম নাই আৰু। পইচাটো দি থাকিব না দেইলি-দেইলি। উম! পাটেই। বাকী, কোৱা?
বাকী, খবৰ কেনেকুৱা?
খবৰ কি ক'বা! চলি আছোঁ, কেঁচু নিচিনাকৈ।
অ'! কেঁচুৰ নিচিনা। একজাম আমাৰ, ক্লাছে হোৱা নাই। আগষ্টৰ পৰা হ'বহে।
অ'! হয় নেকি? এইবাৰ তাৰমানে, এডমিছন লৈছা, প্ৰথম এডমিছন নেকি?
উম, এডমিছন লৈছোঁ, প্ৰথম।
ভালেই দিয়া! ভালকৈ পঢ়া- শুনা কৰা, নিজৰ কাৰণে।
উম!
প্ৰায় ঘৰৰ পৰাই, গালিতো দিয়ে নে নিদিয়ে? ঐ পঢ় এই, পঢ় যা, কিমান ম'বাইল চাওঁ।
সেইটো আৰু সদায়।
এইটো মায়ে বেছি দিয়েনে, সেইটো, তোমাৰ মায়ে বেছি বেছিকৈ কৈনে, নে দেউতাই?
দেউতা বাৰু নাই, বাহিৰত আছে।
উম!
মায়ে কয় আৰু
ঠিকে আছে মা বিলাকেনো অকণ মানে মাইকী মানুহৰ এইটো কেপাচিটি বেছি থাকে না।
উম।
ত' মোতা মানুহবিলাকে লাইক উ সেইটোৱে মতামানুহবিলাকে লাইক কৰিলে কৰ নকৰিলে নাই! হি', হি', হয় এনেই তোমাৰ বিহু চিহু চাব গলা?
উম চালো এবাৰ আমাৰ গাঁৱত ভাওনা পাতিলে।
জুলাইত পাতে নৰ্মেলি।
এ চলিয়ে আছেতো এতিয়া।
তাহাত নে চলি আছে এতিয়াও।
মানে ভাওনা শেষ হ'ল। পাতিলেও শেষো হ'ল এতিয়া আৰু একো নাই ভাল।
আমাৰ ইয়াত মানে ৰিহাৰ্চেল চলিহে আছে। মোৰ, মোৰ তাৰ মানে এটা কথা হাঁ চৰিত লাগিছে আমাৰ গাঁৱত এখন অদ্ভুত ভাওনা লৈছে হাঁ। আৰু তোমাৰ অদ্ভুত ভওনা মানে বুজা অকমান মই কৈ - মই কৈ আছো বুজা মানে আমাৰ লাইক এখন ভাওনাটো কৰিবলৈ দুই তিনি মাহৰ ৰিহচল লাগ কম প্ৰপাৰটিকে ত আমাৰ ইয়াত ধৰা একমাহ আছে ন ভাওনালৈ ত' এক - একৈশ দিন ম থকা মানে ৰিয়াৰ্চলটো ষ্টাৰ্ট কৰিছেহে।
অ, তেনেকুৱাই
ত' মইছো এইখন মানে মানে ইমান সহজ নহয় আমাৰ আগতে পাতা নাই এনেকুৱা ঘণ আমাৰ গাঁৱত প্ৰথম ঘৰ প্ৰথম এখন ভাওনা তুমি লৈছা নাটক এখন লৈছা ত সখন তুমি ভালকৈ ৰিহাজ নকৰা ভাল কৰি যদিন প্ৰেক্টিছে নকৰা দেন কি হ'ব সেইটো তামনি খোৱা ন হ'ব বাৰু লাষ্টত। মই ভাবিছিলো মই তোমাৰ মোহিনী খোৱাাতো কওঁ নেকি
অ, মোহিনী
অ, তোমাৰ এই এনেকুৱা মহিনী নহয় তাৰ মানে তোমাৰ অলম হৈছে বলীউডত থাকে যে। এইটো যে অ, তামনা ভটিয়া লাইক। এ-এ নাচায় ন ড্ৰেছ চেচ কৰি পিনে ম বছ অসমীয়া মাজত লগাই লম আৰু এ যাষ্ট কিদ্দিং যাষ্ট মোৰ এণেকা ভাওনাত ইমান ইনটাৰেষ্ট নাই।
এনেই কিহত ইণ্টাৰেষ্ট আছে তোমাৰ?
উম মোৰ ইণ্টাৰেষ্টটো বাৰু শুৱা বাহিৰে আৰু বেলেগ বস্তুত ইমান নাই বাৰু।
অ
মই শুৱা শুৱা উ টোপনি যোৱা।
অ অ শুৱা।
এয়া মই তোমাৰ এবাৰ শুব পালে মোক একো নালাগে আৰু।
অ অ।
এনে তুমি কেনেকুৱা, হবি ছবি কিবা?
এই হবি ছবিৰ কথা আৰু নুসুধিবা।
কিয়?
এনেই মোৰ তেনেকুৱা একো নায়ে।
তেনেকুৱা বাৰু উ স্পেচিয়েলি কবলৈ মানে অকমান বেয়া লাগে না।
উম।
অ ধৰা তুমি এতিয়া মোক কৈ দিলা তুমি অ নাচা দে মই তোমাক সুধিম ক'ত ক'ত নাচিবা তাৰপিছত তুমি পাই যাবা লাজ বিকজ তুমি স্কুলৰ বাহিৰে কটো নাছা নাই।
অ
কথাটো সদাই সেনেকুৱা টাইপৰ, প্ৰায় ভালত লৰা ছোৱালী। সেনেকোৱা কৰি দিয়ে। সেইটোৱে কথা না।
সেইকাৰণে নক'লেই ভাল।
নাই - নাই কৈ দিবা উম, কি দিম মই ধৰা তোমাক এতিয়া কৈলো গলো ধৰ ধৰা হা যে ক'ত - ক'ত নাচ তা তুমি কৰিব পা মই অংগনাাীত নাছিল তো
অহ ',
এয়া তুমি মই ঘুৰা মই ক'ম ন তুমি যদি মোক ঘুৰা তুমি কি কৰি ভাল পোৱা? মই শুই ভাল পাওঁ। ত'তনী কেইঘণ্টা প মই কৈ দিম ন মই বছৰটো তিনিশ পয়ষ্ঠি দনে শুই থাকোঁ।
তুমি কৰা কি তেনেহ'লে খোৱাৰ বাহিৰে?
নাই এনেই তোমাৰ বোজ পাতি
অ',
বাকি এনেুৱা ইন্ষ্ট্ৰুমেট।
অ ', অ ',
সেনেকুৱা টাইপ আৰু শোৱাটো উম, চবতে ঘৰতে লেপেটা খাই কৰি আছো। তাৰপিছত মই ভলো তোমতে ফোন এটা কৰি লও।
উম-উম।
বেয়া পাই যাব প ন ত' আগতে প পাৰ্মিশনটো লৈ লৈছোঁ। ফোন কৰ আগত
অ', অ',
উম, বাকী কোৱা?
বাকী ঘৰত কোন - কোন আছে?
উম ঘৰত ঘৰত মই আছো ছাগলী দুজনী আছে।
ছাগলীৰ কথা সোধা নাই মই।
না মোৰ মানে ছাগলীয়ে ভাল লাগে বুজিছা মানুহতকৈ বেছি। ত মানুহ এটাক অকমান চেলফিচ টাইপ থাকে তুমি যেনেকুৱা।
হয় নেকি?
অ তুমি চাবা না মানমাৰ মানুহবিলাকে তোমাৰ নিজৰ স্বাৰ্থ নোহোৱাকে একো কাম নকৰে।
উম উম।
ফিলোচফি চাব, ফিলোচফিক লৈ চাব গ'লে, এতিয়া তুমি যে কলেজ যাবা ত তুমি কি বেকাৰ কলেজ যাবা নেকি তুমিটো মানে পইচাৰ কাৰণেই যাবা ন আফটাৰ লাষ্টৰ লাষ্টৰ ফালে যদি চাব কলেজ কিয় কৰি আছো কলেজখন গৈছো পঢ়িবলৈ। পঢ়িছো কিয় চাকৰি পাবলৈ।
অঁ
হয়টো স্বাৰ্থ হয় এতিয়া মই তোমাৰ এটা যদি কথা কওঁ আমাৰ ঘৰত ম যে মায়ে ভাত দিয়ে যে ত' সেই ভাত খিনিও যে আমি ফ্ৰীতে নাপাওঁ আমি বিনামূলিয়া নাপাওঁ আমি তাৰ প্ৰতি কিবা এটা দিব লাগিব। মাহঁতে এক্সপেক্ট কৰে
অ
যদি মায়ে যদি ঘৰত যদি মানে মান ধৰি মানে কৈছো হা ফিলচফিকেদি যদি মায়ে যদি ফ্ৰীতে নিদিয়ে তেনেহলে বেলেগৰ পৰা কি আশা কৰিবা? ভাবিব লগা কথা কিন্তু দেই।
উম,
কেতিয়াবা - কেতিয়াবা মই এনেকে বহুত মানে মহান্তহাৱটা কৈ দিওঁ চবকে।
অ, ক'বা - ক'বা।
মই মানুটো - মানুটো মানে অক মহান নাও হয়।
অ, গম পাইছো দিয়া তোমাৰ কথাতে মহান বুলি।
উহ, মহান মানুহ হৈ মোক এ মাতিব ঐ মহত এনেকে মাতিবা।
অ, হ'ব এবাৰ ফোন আৰু যদি ফোন কৰো তেতিয়াহলে মহান মহান মানুহ তটো ক'ত আছে।
সনেয়ে কবা মানে আমি শুনানা মোৰ মতে কি লাগে জানা এই যিমানবোৰ মহান মানুহ আছে ন অ, লাইক অ, জুবিন গাৰ্গ আছে ভূপেন হাজৰিকা আছে লোকপ্ৰিয় জুনাথ বৰদলৈ কলাগুৰু বিষণু প্ৰসাদ ৰাভা ৰাভা ত তেখেতসকলে ছব নিজৰ মানে এটা আইডিয়লজি আছিল।
উম,
পাব না তেওঁলোক ইনস্পায়াৰ হৈছিলে বেলেগৰ পৰা মানে ধৰা এতিয়া জুবিন গাৰ্গে- ছিল কলাগুৰু কিন্তু একদম ছেম টু চছেম একদম একেই নহয় জুবিন গাৰ্গৰ কথাখিনি আৰু গলাাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা একেবাৰে একে নহয়। কিন্তু এটা যোনটো ইনসপিৰেশচনৰ হেৰি থাকে ন সেইটো আছে জুবিনদাৰ তাত। তাত।
অ',
ত' সেনেকে কিবা নিজৰ এটা থাকিব লাগে আইডলজি এটা, মোৰ লাগে বাকী কোৱা মইয়ে কৈ আছো, মোৰ, মোৰ বিষাই গৈছে কৈ কৈ।
মই এনেকেই থাকো এ ন, উম আ নেকি।
উম আ উম, গোটেই জীৱন ডাল এনেকে থাকিব, তাছত গৈ কিনে।
থাকিবই লাগিব আৰু তেনেকৈ।
কিয় থাকিব লাগিব, মহিলা শক্তি সদায় জয়, গম পাইছা। মহিলা শক্তি সদায় জয়।
অ মই আক তেনেকুৱা নহয় পেট পেটি।
পেট পেটি হব নালাগে, অ পইণ্টৰ কথা কবা যে এইটো হয় মিনছ হয়, হয়। মানে হয় আৰু কথা ইমানে। এতিয়া তোমাৰ উম, এই ইৰাণৰ নহয় ৰ'বা, উম। এই দেশখনৰ মই পাহৰিছো, তাত তোমাৰ এজনী মাইকী মানু্হ আছিলে হা। আ তেখেতে তিনিখন দেশত য়োগা যে আমাৰ ভাৰতৰ য়োগা, ত' ভাৰতৰ য় স্প্ৰেড কৰি দিলে লাইক তাৰ, তাৰ এটা বেমাৰ আছিলে, সেই বেমাৰটো মানে কোনো হস্পিতালে ভাল কৰিব পৰা নাই।
আলাছ।
চ' তাৰপাছত তাই আহিলে ভাৰতলৈ, চ ভাৰতৰ পিছত তাই য়গা শিকিলে।
তাৰপিছত?
তাই বেমাৰটো ভাল হৈ গল।
অ।
তাৰপিছত তাই, পদ্মশ্ৰী পালে হবলা থাৰ্ড চিভিলিয়ান এৱাৰ্ডচ ইয়াৰ ত সেইটো পালে, তাৰপিছত চৌদি আৰব আছিলে হবলা দেশখনৰ নাম, ত' তাত গ'ল তাৰপিছত মানে এতিয়া মানুহে সুধিলে ন তই কেনেকে ভাল পালি এইটো বেমাৰ? ত' তাই তেনেকেই স্প্ৰেড কৰি দিলে হ'ব দিয়া ন? মই তোমাক পিছতকে ফোন কৰি আছোঁ।
অ', হ'ব দিয়া।
বাকী খবৰ খালি যাই থাকিবা।
অ', অ', হ'ব।
শু শুভৰাত্ৰি।
উম, শুভৰাত্ৰি।